হেল্ল'
আও কি কৰি আছা লোহিত ন অহ কি কৰিছ
মোৰ নাম কবিৰ হয়
অহ কবিৰ হয়
অহ একে হয় নামটো
উম সেইটোৱে সেইটোৱে কি কৰি আছ
কি কৰি আছা?
অহ এনে শুই আছো এতিয়া জিমত যাম অলপ দেৰিকে
গৰম দিছে নে নে বৰফ পৰি আছে
গ গৰম নকবা আৰু বৰ লেতেৰা গৰম দিছে
হেহু হে
বৰফ পৰা দিন আহিলেতো ভালে হ'লে হয়
উম উম
আচ্ছা কোনটো টপিকত কথা পাতোঁ আমি
বিজনেচ
বিজনেছ এটা কি কৰি আছা কিবা পঢ়ি আছা না কিবা কৰি আছা বিজনেছ
আ বৰ্তমান পঢ়িও আছো আৰু এনেকে কিবা এটা কৰিও আছো
অহ
তুমি কি কৰি আছা, পঢ়ি আছা
মইতো পঢ়া শুনা এৰি দিলো লকডাউনতেই
অহ
তাৰ পিছত মাছৰ হেৰি কৰি আছিলো মানে মোৰ পুখুৰী আছে দুই তিনিটা মান আৰু লৈ থৈছো পুখুৰীত তাৰপিছত নগাঁৱৰ পৰা মানে মাছ আনি কিনে মই মানে ইয়াতে হলচেল দি দিও ৰাতিপুৱা মাছ বিলাক যিমান আমাৰ লোকেল বেপাৰী বিলাক আছে বজাৰত গাঁৱত বে কিছুমান বেপাৰী বিলাক যোনবিলাক চাইকেল দেখি লৈ কিনে বজাৰত যোনবিলাক মাছ বেচে মানে এইকেইটা মানে চাপ্লাই কেইটা মইয়ে দিওঁ
অহ
নগাঁৱৰ পৰা আহে মাছ মাছৰ গাড়ী বিলাক আহে যে নগাঁৰ পৰা তাৰ পৰা সিহঁতৰ পৰা মই কিনি লৈ মানে পিছত মই হলচেলত বিক্ৰী কৰো
অহ বাকী ঘৰ তোমাৰ
মিচন চিষ্টেম মানে ঘৰটো ধৰা ঠেলামৰা আমাৰ ঠেলামৰা চেণ্টাৰ
অহ মোৰ মিছামাৰি
মিছামাৰি
অহ
মিছা মাৰি এইফালে গৰু বান্ধাই ভাল হয় ন
হয় দে গৌৰবান্ধাই
গৌমতক গৌমতক ত চাগে ন
অহ অহ চিনি পোৱা
অহ চিনি পাওঁ চাগে আহি থাকে যে আমাৰ ঘৰ গৈ থাকোতো মই ইফালে বিয়া পাতিছো
হয় হয় নেকি?
অ
অ
লগৰ বিলাক আছে ত তোমাৰ কেইদিনা মাছ দিলোঁ মই মই দছ কেজিমান দিলোঁ আকৌ বিকেট দিব আছে দচ কেজি
অঁ
মাছ মানে সৰু সৰু পোণাবিলাক দিছোঁ। অলপ ডাঙৰ কৰি তেতিয়া অলপ প্ৰফিট হ'ব তাত
উম
ডাঙৰ কৰি বেচিবও পিব খাব পাৰিব ঘৰত খোৱা কাৰণে হৈ যায় আৰু পিছত বেচা কাৰো চলি যায়। ত বিকেট মাছটো ডাঙৰ হয় ন পতককে
উ পটককে ডাঙৰ হয় সেইটো
উ কালি ফোন কৰিছিলে মান কৈছা যে কবি ভাই বিকেট লাগে। অ লাগিছিলে মানে এাক কৈ আছিলে। উ পিছত তুমি পঢ়া শুনাৰ লগত আৰু কি কৰি আছা।
মই পঢ়া শুনাৰ লগত মানে লোকেল মুৰ্গীৰ, অলপ সৰু সুৰা ফাম এখন খুলিছোঁ আৰু
আৰু এইটো তোমাৰ- উ মুৰ্গীটো মানে এইটো এই কি মুৰ্গী বুলি কয় নহয় এইটো সোণালী মুৰ্গীনে কি হে কয়।
অঁ
সেইটয়ে নে
ন নাই এইটো নহয় লোকেল লোকেলটো
ত আছে নাই এতিয়া তোমাৰ তাত
মোৰ তাত বৰ্তমানতটো আছে আছে।
পোৱালি নে ডাঙৰ
তাত ডাঙৰ ডাঙৰ
আমাৰ ইয়াতে ঠেলামৰাত এটা কি হৈছে জনা মেলা এটা লাগিছে দেই তাতে এনেকাে চকৰি এটা আছে এইটো ঘূৰাালে মানে মুূৰ্গী পাই দেই। সৰু বৰু মুৰ্গী এইটো চাগে দুইশ আঢাইশ গ্ৰামৰ হব চাগে কালি চাই। চাৰি পাঁচমান লৈ গুচি গলো এই মেলা তোমালোকৰ তাতে আছিলে এতিয়া ইয়াত আহিলে।
গম পাইছোঁৱেই হেৰি নছিলে আঞ্চলিকত থানাৰ উচৰত অ সেইটোয়ে হয় আৰু দেই।
জানা নাই
আহ বেচিছো অ
অ কেনেকে দিয়া তুমি?
চাৰে তিনিশ বেপাৰীক বেপাৰীক তিনিশ দিউ
তিনিশকে দিয়ে ন আমি তিনিশকে হলে দেখোন পাঁচশকে লৈ লওঁ দোকানৰ পৰা।
অ কেতিয়া আৰু
দোকানতে দি দিব পাৰা।
সটো হয় পাৰু তাই এনেকে গাঁৱত ললে এনেকে কমক ল পাৰ কমকে গাঁৱত- সটো আৰু
উ তুমি পোৱালী বিলাক ক'ৰ পৰা না।
হা
পোৱালি মানে ম মুৰ্গী পোৱালিবিলাক।
এনেই এইফালে আহি আছিল না তেতিয়াই লৈছিল লৈ থৈ দিয়া আছিল।
মানে কিম কেনেকে লৈছিলা মানে? কেনেকে লৈছিলা কেনেকে মানে কে কে কেনেকা পিচ কেনেকুৱা? না যোৱা কেনকা।
এই দুতাত পঞ্চাশ টকাকে লৈছিলো।
দানা পানীত দানা পানীত বহুত গ'ল ন পইচা দানা পানী বহুত যায় ন।
এনবি বহুত পইচা যায় কি ক আৰু।
এই পিছত ডাঙৰ কৰি বেচিলে থাকে আৰু কিবা কিবি ন পইচা অলপ।
তাত থাকে। নাই লোকচানতো নহয়।
উম লোকচানতো নহয় খৰচা পানী বিলাক ওলাই যায় আৰু মানে তুমি খচ- চাকৰি কৰি পিছত মানে এক মুঠতে ওলাই আৰু।
উম,
বেছি থাকিলে।
অঁ,
মোৰ তাত আছে সোণালী মুৰ্গী আছে এশ পিছ মান আছে মই কালি ৰাঙা পৰা বেপাৰী এজন আহিছিলে তে- বিশ টকাকে দিয়া হৈছে এ ঘৰতে মানে মই- টো নকৰো মানে এইটো আমাৰ ঘৰৰ মানুহে কৰে মোৰতো মানে মাছৰ।
উম উম এনেকে ঠিকে আছে চলি যায় টোক তাককে আৰু সৰু সুৰা।
অ' এই এইবিলাক নকৰিলে কেনেকে চলিম আৰু তোক-তাক কে চলাই থাকিব লাগে আও।
পঢ়ি আছে হাত খৰচটো ওলাই যায় আৰু।
অ', মোৰ আকৌ অলপ বাইকৰ ইএমাৰ চিয়েমাৰ দিব লগা হৈ যায়। অ চলাই থাকিব লাগে আৰু লৰা মানুহৰ জীৱনতো এইটোয়ে বুইজ
এইট এইটে আৰু ইফালে কৰ সিফালে কৰ এনেকে যায় আৰু।
সিফালে কৰ সিফালে দি দে এইখিনি।
উমহু।
টো কৰ সিফালে দি দে এনকুৱা আৰু।
এইটো এইটো হাতেদি ল'ব লাগে সেইটো লাগে।
সেইটো হতে দি দিব লাগে দিবলৈহে কষ্ট লাগে। দিবও কষ্ট লাগে লবও কষ্ট লাগে।
অ'।
মুৰ্গীৰ বেপাৰটো আগৰ পৰাই কৰি আছ নে নতুন।
তা হ'ল এতিয়া দেৰ বছৰ মান হ'ল।
অঁ', যা তেনেহলে তুমি জানাই চব কাহিনীবিলাক ন।
অলপ অলপ জানো আৰু শিকিছো।
ফাৰ্ম বনোৱা আছে নে এনে ঘৰৰ ভিতৰত কিবা। কাম কৰি দিছা।
ফাৰ্ম আছে বন পঞ্চাশ ফুট দীঘল হ'ব চাগে।
অ আৎচ্ছা আৎচ্ছ দীঘলে আছে তেনেহলে।
অ', দীঘলে আছে বাৰু।
উম।
বহলতো তেৰ ফুটা মান হ'ব চাগে তেৰ বাৰ হৈছে এনেকা।
বহলটো। বহলটো তেৰ বাৰ হ'ব ন। ধুনীয়াচে কৰি থাকিব লাগে এইবিলাকত লাগি নাথাকিলে নিজে মানে
উম উম।
থাকিলে যে মাথা বিলাক এনে বেয়া হৈ থাকে কিবা কিবি তাৰলগত তুক তাককে নিজ নিজৰ ঘৰতে আৰু সেইটোতো নিজৰ ঘৰতে নক যাব লগা হোৱা নাই আৰু এতিয়াতো তোমাৰ কলেজ চলেজও বন্ধ আছে।
উম কলেজো বন্ধ আছে।
উম। কৰ কৰিব লাগে পাৰিলে গাহৰি চাহৰি কিবা আইটেম
অ', এইটো এইটো এটা ভাবিচো ছেকেণ্ড ইয়াৰ পাছ কৰি গাহৰিকে গাহৰিকে পোহো নেকি তাত বহুত লাভ আছে।
অ', লাভ আছে তোমাৰ সৰু সৰু পোৱালী বিলাক আনি দিবা দানা পানী খুৱাই দিবা এই
চাইছো মানে ঘৰৰ ওচৰৰে পুহিছে পঁচিছশ তিনি হোজাৰকে কিনিয়েনে পাঁচটা গাহৰি। ছমাহৰ পিছত বিক্ৰী কৰি দিয়ে।
বিশছ হাজাৰ বাইশ হাজাৰ আঠাইছ আমাৰ ইয়াতো তোমাৰ ডাঙৰ ডাঙৰ কৰি বেছে সোতৰ হাজাৰ ওঠৰ হাজাৰ বাইশ হাজাৰলৈকে ত্ৰিশ হাজাৰ লোকও বেচে। মই কি কৰিম বুলি ভাবিছো এতিয়া মোৰ লগৰ মানে কেইটামান বড়ো ল'ৰা আছেতো। সিহতৰ ঘৰত মই গৈ থাকো মানে সিহতৰ আইতাহতে মানে মোক কয় ঐ এনেই পইচা খোপা উৰাই থাক এটা দুটামান পোৱালিকিনি আমাক দি দে আমি পুহি লম পিছত তোকো দিম
অ'।
ত মই ভাবিছোঁ এইবাৰ মানে লৈ কিনে দিম যদি।
অ', কৰিব কৰিব পাৰে বহুত প্ৰফিট হয় কিন্তু গাহৰিত।
অ', প্ৰফিট হয়তো আৰু সিহতে এনেকে কৰে কৰি থাকে ন মই গম প পাও মানে গোটেইখিনি গম পাও কিন্তু আমাৰ ঘৰত মানে এইটো কেপাচিটি নাই মই এইবিলাক কৰিবলৈমই এনেকুৱা ছিষ্টেমটো নাই
আৰু তোমাৰ ধৰি লছ ধৰি লোৱা গাহৰিটো কাটি বিক্ৰী কৰিলেও লোকচান নহয়
লোকচান নাইতো কেজি হিচাপতো মোৰ ঠিকেই থাকে। খালি বেমাৰ আজাৰ প অ বেমাৰ আজাৰত মৰি নগলে হ'ল বাকী চবকে আছে কৰিব পৰা যায়টো
পাৰা যায় বহুত লাভ আছে তাত।
লাভ আছে সময়ো দিব লাগে এতিয়া তুমি নোৱাৰা কিনি কাৰোবাক দি দিব পাৰিবা। সেইটোতো পইচা মাৰা নাযায়তো তোমাৰ য এতিয়া ব্ৰইলাৰ সেইটো লোকেল মুৰ্গী কৰি আছা নেক্স টাইমৰ পৰা - টাৰ্গেট কৰি এইটোও কৰি ল'বা।
এইটো ভাবিছোঁ এনেকে কৰিম বুলি আৰু
উম কৰিবা কৰিবা তেতিয়া
প্ৰথমতে পাঁচ ছটা কিনি লম প্ৰথমতে পাঁচ ছটা কিনি আনিম। তাকে আৰু অলপ লাহে লাহে ডাঙৰ হব আৰু
তাৰ পায় হৈ থাকিব ডাঙৰ।
উম
মানে অলপৰ পৰাইতটো কৰি কৰি যাব লাগে ন। পটকেতো একেবাৰে নহয় ন চব বস্তু। যেতিয়া তুমি মুৰ্গীৰ কৰিছিলা চাগে তেতিয়াতো কমকিয়াই আনিছিলা।
উম কমকে আনিছিলো, তাৰ পিছতকে অলপ অলপকে বাঢ়িছে আৰু।
এনে মুৰ্গীৰ পোৱালী বিলাক কিছুমানতো মঙলদৈ পৰা আহে হেনো
অঁ, দূৰৰ দূৰৰ পৰা দূৰৰ দূৰৰ পৰা আহে বাৰু।
দূৰ দূৰ পৰা অ ম তাতো আহিছিলে যে তেনেকুৱা মানে মাৰ ফেচবুকত চে আছে ত মই অৰ্ডাৰ দিছিলো দে। লৈ আহিছিলে।
সে ফেচবুক ফেচবুকৰ পৰাই চাই বেললেগ এইটো মথাত কমি আছিল।
অঁ
যে এইটো কৰিবলে সটো মাত খোমাই গ'ল সেয়াই কৰিছো।
উম। উম। আৰু বাকী মোৰ মাছৰ যোনটো হেৰিটো ন, এইটো মানে তোমাৰ ৰাতিপুৱা মোৰ অলপ সোনকালে উঠিব লাগে, কষ্ট ত এইটো মানে ধৰক। চাৰিটা চাৰে চাৰিটাত উঠি যাব লাগে, নগাঁৱৰ পৰা গাড়ীটো আহি লাগি যায় ঘৰতে।
অঁহ।
তাৰপিছত দাগ হয় মানে চব বেপাৰী বিলাক আহি যায় আৰু এতিয়া ধৰক পোনা চিজন মানুহ পুখুৰীত পানী চানী হৈ আছে, পোনাবিলাক পেলাব লাগে তাৰপিছত সেইটো অৰ্ডাৰবিলাক থাকে। ধ কিছুমানে দুই কুইণ্টেলও পেলাই দিয়ে, কিছুমানে বিছ কেজি কিছুমানে একদম কমৰ হ'লেও পাঁচ কেজি পেলায়। ধৰ যোনে পাঁচ দছ কেজি পেলাই সিহঁতে নিজে লৈ যায় মানে মোৰ পৰা আৰু মোৰ মোৰ পৰা ধৰা যদি মই যদি পোনা টো এশ আশী টকাত দি আছো, তে সেই পোনাটো যদি বেলেগ ব বেপাৰী মানুহৰ পৰা লৈ গাঁৱত, সেই সেই পোনাটো চাৰে তিনিশ চাৰিশ ৰাখি দিব তেহেতে মোৰ পৰাই লৈ যায় মানে, মোৰ পৰাই লৈ যায়। তাৰপিছত ত, মোৰ মোৰ পৰা ডাইৰেক্ট নিলে মানে লাভ হয়।
উম
আৰু মোৰ তাত মানে খুচুৰা নহয় যেনেকে খুচুৰা খুচৰি আধা কেজি এক কেজি মাছ এনেকে নিবিছো মানে মই। নাই তেনেকুৱা চিষ্টেম নাই, ডাইৰেক্ট দছ কুন্তল বিশ কেজি হওঁক যিমান হওঁক। তেনেকুৱা আৰু।
উম, বাকি হ'ব দিয়া নো
চলি যায় ভালে।
উম চলি যাই বাকী কৈছো খেলা মাৰ আগলে লগ পাম আৰু।
অ আহিলে মানে এইটো মোৰ নাম্বাৰত ফোন কৰিলে পাৰিব।
অ'কে কৰিম।
উম দিয়া মইও অলপ ওলাই যাওঁ চেণ্টাৰ ফালে জিমত যাম মানে।
যোৱা যোৱা।